হেলো!
হেলো!
কি কৰিছা?
মই এনেই বহি আছোঁ তুমি?
ময়ো এনে শুই আছোঁ ৰবা ভাত খালা?
নাই হোৱাই নাই ৰবা বনাব গৈছেহে তুমি খালা?
নাই ৰবা মইয়ো ময়ো মানে আমাৰো বনাব গই ছেহে।
আজি কি বনাইছে তোমালোকৰ?
আজি নিৰামিষে পনীৰ বনাইছে।
অ' ঠিকে-ঠিকে খোৱা-খোৱা পনীৰ কিহেৰে বনাইছে পিছে?
কাজু দি বনাইছে কাজু বিলাহী এনেকে দি কিনে। মই মানে মিঠা অলপ মিঠা হলে ভাল পাওঁ ত মানে
পিছে বনাব
জানো মইও বনাও। আজি মানে কামৰ পৰা আহিলো সেইকাৰণে মানে অলপ ভাগৰ লাগি আছে মাইয়ে বনালে। নহলে মইয়ে বনাও মই মানে এনে মানে ৰেচিপ পি থাকিলে বনাও অ অ কৰি আছো নতুনকে সোমাইছো।
অ।
মই এতিয়া ডাটা এন্ট্ৰি কামত সোমাইছো।
তাকেই তো কোন জেগা কোন জেগা।
তুমি ক'ত থাকা পিছে?
মইতো গণেশগুৰি মইয়ো সোমাইছো ৰমানত। নতুন কাম এটাত মোৰটো হাতী গাওঁ।
অ কি কাম পিছে?
মোৰটো তেলিকলাৰ।
অ। মই এটা হেৰি পাইছিলো তেলিকলাৰৰ।
উম অলপ হাৰ্ট আছে হাৰ্ট মানে বেলেগ নহয় কাষ্টমাৰক কনভেচ কৰাটো বহুত প্ৰব্লেম হয়।
অ সেইটোয়ে ফোন কৰিলে আৰু কিছুমানে উঠাব মন নকৰে ন। কিছুমানে আৰু সেই ন শুনিবও মন নকৰে কাটি দিয়ে।
উঠোৱাটো উঠাই এইটো চিষ্টেমেটিকেলি মানে কল যায় উঠোৱাটো যায় অ বাট মানে কিছুমানে মানে বিহেভ অলপ বেয়া কৰে। আৰু কিছুমানে ভালকে কথা পাতে তেনেকুৱা টাইপ আৰু।
অ সেইটো হয় বাৰু।
মানে- অম ভালো কামটো বেয়াও নহয়। মানে এনেকুৱা টাইপ উ বাজাচ ফাইনেন্স আৰু- ই এম আই কালেকশ্যন কৰিব লাগে। উম তাৰপিছত যোন এতিয়া তো ই এম আইৰ প ম কালেকশ্যন কৰিব লাগে কিন্তু বহুত কাষ্টমাৰ আছে এটা আছে গাঁৱলীয়া এটা হ'ল চেন্ট্ৰেল এন এটা ৰুৱেলাৰ।
চেন্ট্ৰেলৰ বয় তো বুজি নাপায় আৰু মই কয় যে মই ইমান টাইমত পইচা থৈছো। আহ কিহৰ কাৰণে মানে অ হে কৰিম। অ পইচা দিম মইতো পইচা দিছিলোয়ে মোৰ- কিয় ফাইন লাগিছে তেনেকুৱা টাইপ।
হয় দিয়া, সেই চব মানে- তোমাৰ প্ৰাইভেট কামত বহুত কষ্ট। মানে একো কামতে মানে সেই নাই চব কামতে মানে বহুত কষ্ট হৈ যায়। পিছে তোমালোকৰ কি বনাইছে?
আমাৰ কিবা বনাইছে মই একচেলি আজি- অলপ কথা পাতোতে বিজি হৈ আছো আহি কিনে ডিউটিৰ পৰা ৰেষ্ট চোৱা একদম ফেনখন লগাই বিচনাতে।
চাব যোৱা নাই মানে। মই আৰু ইয়াতে মা সকলে আছে। অ সেইটোৱে মই আৰু এই মাৰ কাষতে থাকো এনেকে আৰু যাই থকা যায় ন ত এনেকে গম পাই আৰু। কি বনাইছে এতিয়া মানে মা আৰু ময়ে আছোঁ ঘৰত ত' যাই থাকো আৰু কেত- কেতিয়াবা কথা পাতি, বাকী কোৱা?
মানে আৰু বাকী মানুহ ক'ত গ'ল?
অ বাকী অ দাদা আৰু বৌ আছে, সিহঁতে মানে ফুৰিব গৈছে মোৰো যোৱা কথা আছিল। কামত মানে নতুনকে সোমালো ন। তেনেকে ছুটিটো নি-
ছুটি নিদিয়েও মোৰছ মোৰো ছুটি নাই, মোৰ আহ- মানে মোক যেতিয়া মই ইণ্টাৰভিউ দিব গৈছোঁ মোক কৈছে আৰু চাৰিটা ছুটি হব। উম তোমাৰ চাৰিটা চুটি দুটা তোমাৰ নিজৰ মৰ্জিৰে আৰু দুটা আমি আমাৰ ফালৰ পৰা দিম। তেনেকুৱাইত
মানে তোমালোকৰ ৰবিবাৰো থাকে নেকি?
ৰবিবাৰ সোমবাৰ বুলি নাই প্ৰতিটো বাৰতে।
অ আমাৰ মানে ৰবিবাৰে বন্ধ‌ই থাক- থাকে হলে মানে এদিন
চিলেৰি কিমান পিছে, মানে কিমান মান দিয়ে?
বেছি নিদিয়ে বাৰ মান দিব চাগে।
থাকে কিয় কোৱা নাই নেকি?
নহয় মানে এইটো তোমাৰ কনট্ৰেকচুৱেল কাম হয় ইমানো হে নহয়। হলে তোমাৰ মানে সিহতৰ কোম্প অ অ টাৰ্গেট আছে। কোম্পানীৰ পৰা মানে তোমাক দছ পাঁচ দিম বুলি কৈছে। আৰু পোন্ধৰো গভমেন্টৰ পৰা সোমাই তেনেকুৱা কিবা।
আ আ হ। মোৰতো গভাৰমেন্টৰ নহয় বাৰু। মোৰতো বেছি নহয় বিকজ মোৰ এক্সপিৰেঞ্চ নাই ফাষ্ট টাইম ন। তোমাৰ মানে বৰ্তমান টেন মোৰ টেন কিন্তু অনলি। টেন
অ মানে তুমি নতুনকে সোমোৱাৰ কাৰণে চাগে। কিন্তু মানে এতিয়া এনেকুৱাই তোমাৰ এক্সপিৰিয়েঞ্চ চবতে লাগে নাথাকিলে মানে তোমাক ল'ব ইচ্ছা নকৰে।
ছো সেইকাৰণেতো গ'লো বোলোৱেই।
মইও সেইটোৰ কাৰণে লৈ ল'বৰ কাৰণে।
আৰু মন নাই আৰু কৰিব মন নাই না শান্তি মতে খাব। পাও না শুব পাও। যিও এদিন ছুটি পাওঁ সেইদিনা সোমে নে কাপোৰে ধুম নে নে অলপ ঘৰৰ মানুহকে টাইম দি এনেকুৱা এটানে ফুৰিব যাম। য়েছ তেনেকুৱা হৈছে মোৰ মানে বাইশ তাৰিখৰ পৰাই সোমাইছিলো মই জুনৰ।
অ তোমাৰ এমাহ হ'ব হবলে হ'বই আৰু এমাহ।
এমাহ হব কিন্তু সেই পাঁচ তাৰিখে চেলাৰী দিব। এই পাঁচ তাৰিখতো কেতিয়া আহে মই তাকে চাই আছো চেলাৰী ল'ম আৰু কামলৈ নাযা- মোৰ ডেইলি লাইফৰ কথ- বিচাৰো এনেকুৱা টাইম উ মোৰ মানে এ মোৰ এনেকুৱা লাগিছ- ছা মই নাযাওঁ।
অ সঁচাকে মানে সোমালে তোমাৰ পইচাটো নোপোৱালে মানে এটা হে থাকে। আধা কৰি কিনে আৰু ছোৱালী মানুহতো পইচাতটো কেতিয়া এৰি নেদে ল'ৰা হলেতো কষ্ট পাইছো ন- কৰো পইচাও নালাগে এনেকুৱা কৰিব কিন্তু আমি মানে অ ছোৱালীক মানে পইচা লাগিবইে তাৰ পিছত লাগে ওলাই দিব। মথা নাই কিন্তু মানে যিখিনি কষ্ট কৰিছো সেইখিনিৰ ফলটো লাগিব আমাক
তাকে মানে মোৰ হলাক গোলা বস্তুটো লাগিছে তাকে ভাবিছো। মানে কেতিয়া পাঁচ তাৰিখটো আহিব মই তাকে ভাবিছো। মানে ৰাতিপুৱা নটা বজাতে দিউতি যাই পাব লাগে। তাৰপিছত
অ আমাৰ চাৰে নটা।
ছয়টা, চাৰে ছয়টা, সাতটা বাজে তোমালোকৰ কেইটা-
আমাৰো মানে চাৰ ন তাত যাই পাব লাগে আৰু চাৰে ছয় টাত ছুটি হয়। কিন্তু আহোতে তাৰ পৰা আহোতে সাতটামান বাজে-
আমাৰো অফিচৰ পৰা ওলাওঁতে ওলাওতে সাতটা বাজে। যাই কিন্তু একদম টাইমত যাব লাগে আঠ তাত লগ ইন কৰিব লাগে কম্পিউটাৰ সেনে কোৱা কৈ
অ আৰু কিবা নতুন নতুন নিয়ম কৰি থাকে।
উম সাবেক্ষে বহুত মানে এনে কতে এম আই টাইমত বহুত প্ৰেচাৰ দিয়ে বহুত মানে। কি আৰু ই এম আই কালেক এইচব কাষ্টমাৰে যদি পেমেণ্ট নিদিয়েমি কেনেকে মাৰি ধৰি পেমেণ্ট আ নোৱাৰি ন তেনেকোৱা।
মানে যোনটো কাম কৰি আছে সেইটো পাই যায় ইফালে তুমি সিফালেও শুনিব লাগিব এইফালে কাষ্টমাৰৰো শুনিব লাগিব দফালে শুনি থাকা তুমি মাজত মৰি থাকা।
এনেক এনেকুৱা লাগে যে এ ইমান ইজি কাম বহি হে। থাকিব লাগে আৰু বহি বহি কাম কৰিব লাগে কিন্তু মুখখন কিমান চলাব লাগে এতিয়া আমি জানো। মাথাই কিমান মাৰিব লাগে সেইকানে। আমি কাৰণে নন ষ্টপ কম্পিউটাৰৰ মুখৰ আগত বহা ধেমালি নহয়তো।
অ অ আৰু এনেকা চকু কেইটাও বেয়া লাগি যায় একেবাৰে ধুৱা
এইটো মোৰতো মাথা মাথা ঘুৰাই যায় পোন্ধৰ দিনতে, ফাৰ্ষ্ট মই যোনদিনা কামত গৈছিলোঁ
মাথা নোহোৱা হৈ‌ যায়।
তাৰে নেক্ট দিনা মে মাত মাথা ঘুৰাই গৈছিলে পানী ঢালিব লগা হৈ গৈছিল মাথাত আহি পিছত ভাবিলো আৰু এই আমি পইচা পায় নেকি কোম্পানীয়ে পাব এনে এনে এসোপ মান মানুহৰ ফাইনেস বস্। টো দিব আৰু আমাক কামত লগাব এতিয়া মানে মেন ৱেন মানুহে কেছ নলয় পেমেন্ট হল‌ হয়‌ নহল নহ'লে লেহলে-। নাই ‌এনেকোৱাকে‌ মানে আমাৰ এয়া আমাৰ চেল্লেৰী লগত মানে ই সেয়াৰ তচা আইদিয়া তৰ একো মানে কানেকশ্বন নাথাকে। ছিক্স ৰেটত ভাল, উম কিন্তু ডেইলি কথা শুনিব লাগে।
আমাৰো ডেইলী কথা শুনাবলে শুনাব মানে
উম।
কোৱা?
মই এতিয়া ভাবো আগতে কেনেকুৱা আছিল লাইফটো আৰু এতিয়া কেনেকুৱা। ইমান পুতককেণে চেঞ্জ হৈ গৈছে। আগতে ভাবিছিলো ইমানেই নেপাওঙ তো মইও যাম পইচা পাম। এতিয়া ভাবিছো কেনেকে মানুহবোৰে যায়। অ মানুহবোৰে কেনেকে যায়।
উপাই নাই।
ভাবিয়ে নাপাওঁ ভাবা আমি আমি -আমিতো এতিয়াহে কওঁ যে কাৰন আৰু মাঁ পাপাতো মাঁ মানে মায়ে আমাৰ পাপাই যে কিমান আগৰ পৰা কৰি আছে অহ মায় গদ। না চুটি না দিন, ৰাতি কাম এতিয়া মানে একচুৱালী বুজি পোৱা যায় ৰে কেনেকুৱা কি
আৰুটো মানে চৰকাৰে কৰিলেটো আৰু কষ্ট।
অ, কিন্তু মানে উপায় নাই তুমি আজিকালি হা কৰিছোঁ। কিন্তু উপায় নাই ন' কৰিবই লাগিব পঢ়াইছে ইমান একো নকৰাকে থাকিবা নেকি তুমি ঘৰত?
তাকে-তাকে মোৰতো মন নোযোৱা হৈছে আৰু এনে মোৰ এনেকুৱা লাগিছে মই ঘৰত বহি থাকিম মই কতো নিহিলো আৰু। মই -মই ভাবি আছো আ, কামটো এৰা ৰাৰ পিছত মই একমাহ মান শুম তাৰপিছত একমাহ মান ফুৰিম
ফাৰ্ষ্ট শুম।
অ, কিন্তু তুমি ফুৰিম বুলি ভাবাহে তেতিয়া যাব নোৱাৰি।
নাযায় বাৰু সেয়েটো কিন্তু শুৱাত তো শুম আ, এনেতো আমি আ, কি বুলি হয় যিহেতু আমাৰ উম, ঘৰত থাকিলে চাবাচোন সোনকালতে কেতিয়াও নুঠো দছটাৰ আগততো মই সাৰে নাপাওঁ। কিন্তু এতিয়া কেনেকে পা কামত যাব কাৰণে সাৰ পাওঁ সাতটা বাজাতে টিফিন চিফিন বনাই একদম ৰেডি।
অ, মোৰো ছেম হৈছে আগতেতো নুঠিছিলোয়ে।
অ, একো নবনাইছিলে মায়ে ব্ৰেকফাষ্ট বনাই দিছিলে। এতিয়া নিজৰ টিফিনটো নিজে বনাই একদম চকু মুজি -মুজি টিফিন বনাই লৈ যাওঁ।
মোক বাৰু বনাই দিয়ে ৰাতিপুৱা বহুত হেই হৈ যে যে ন'দেৰি হৈ যায় ত' সাতটাত উঠিলেওঁ মই লে -লেধাই- লেধাই মানে কাম কৰো। অ, কেতিয়াবা মই বনাওঁ কেতিয়াবা আৰু ঘৰত বনাই দিয়ে।
তাৰ পিছত আৰু এ -এনেকুৱা হয় তাৰ পিছত চব আকৌ মাজে -মাজে বনাই মানি নিও আৰু এটা আক টেনচন থাকে কি জানা? ৰাতি যদি কিবা এটা অ, মোৰ কাৰণে অলপ থৈ দিবা হা কালি লৈ যাম। টিফিনত ঘৰত খাওঁ নাখাওঁ টিফিনত নিয়াটো আগতে টেনচন নাই।
তাতে ভোক মানে কাম কৰিলে তোমাৰ বহুত ভোক লাগে ঘৰত থাকিলে নাখালেওঁ কথা নাই। কিন্তু কামত গ'লে মানে অলপমান নিজকো মানে পেটকো অলমান জাগা দিব লাগে। মইতো ঘৰত থাকিলে এনেকে নাখাওঁৱে তাতে গলে মোৰ এনেকে ভোক ভোক লাগে মানে ঘৰত থাকিলে মই নাখালেও কথা এটা মই দিনটো নোখোৱাকে থাকি দিব পাৰিম কিন্তু তাতে গ'লে মোক কিবা এটা নলয় আৰু খাই কিনে ভোক লাগে।
অ, ময়ো নাই ময়ো মোৰো এনেকুৱা হয় জানানে?